অহ' কি কৰি আছে বাইদেউ।
এ কি কৰিম আৰু বহি আছো অকমান, গৰমত থাকিব, পোৱা নাই। সেয়া গছৰ তলতে বহি আছো এতিয়া।
ফুৰিব যাব নেকি মাৰ্কেটত!
হা।
ফুৰিব যাব নেকি মাৰ্কেটত,
অহ' তুমি যাবা নেকি?
অ মই যাম মানে এয়া কাম এটা আছিলে এয়া হেদি কি? কয় প্ৰেচাৰ কুকাৰ দুটা আনিব লাগে,
হয় নেকি?
আৰু এই কিবা কিবি এ হেৰি বস্তু হট কেচ মত কেচ কিবা কিবি আনিব যাম মানে
অ হয় নেকি হটকেজটো কি মিল্টনৰ লগা নে নে বেলেগ লগা হ্টকেচটো, হ্টকেচটো কিন্তু হেৰি। মিল্টনৰ ললে ভাল,
হয়। অহ, সেই, সেই তাকে লওঁ নেকি। কি মানুহজনে কৈছে মানে এতিয়া যি কোনো বস্তু এনে বনালে বেয়া হৈ যায় হেৰি হৈ যায় ঠাণ্ডা দিনতো ভাল বোলে, গৰম উঠি থ
অ গৰম হৈ থাকে একদম চৌবিশ ঘন্টা গৰম হৈ থাকে এতিয়া মই অলপ দিনৰ আগতে দুটা আনিছো ছশ টকাত অফাৰ পাইছিলো যে অফাৰ পালো কাৰণে ছোৱালীজনীয়ে গৈছিলে মাৰ্কেটত যেতিয়া তেতিয়া ফোন মাৰিছে মোলৈ আম্মা এইটো অফাৰ পাইছো এনেই ধৰি লওক এইটো দুহেজাৰ মান টকা লাগিব দুহেজাৰ নহলে পোন্ধৰশ টকা লাগিব এতিয়া অফাৰ পাইছো, এতিয়া লৈ যাম নে? মই বোলো লৈ অহা নহ'লে মই তেতিয়াহে, আজিকালি আকৌ। বহুত ইণ্টাৰনেটতো বহুত আগবাঢ়ি গ'ল না আজিকালি মানুহ নগ'লেও পইচাটো দিব।
হয় সেই তাকে সে ম মানুহজনে কৈছে যাব কাৰণে
অ পইচাটো দি চেতেল হোৱা তেতিয়া তেতিয়াহে হেৰি শ উ ছশ টকা ললে মা এতিয়া তুমি কিমান ডাঙৰ আনা
অ মানে যাই যাই পেলাই চাই লও এতিয়া কিমান ডাঙৰ পাও পইচা খিনি মিলি মিলাই মিলাই আৰু ৰাইচ কুকাৰ এটা লাগে ৰাইচ কুকাৰ এটা মানে কোনোবাই সিদিনাখনেই হয় লাইনত ভাত বনোৱা যায় সেইটো কি
অ' ৰাইচ কুকাৰ
অ' সেই তাকে এটা বোলো লও লৈ পেলাই এতিয়া ছোৱালীজনীও মানে লগৰ বিলাক আহি থাকে এতিয়া বনাব খুজাব বৰ টান লাগে তাতে বনাম আৰু লাইনতে বনাম
চিলিণ্ডাৰ বিলাক খ পোৱা নাযায় হয় পতককে এতিয়া মানে আকৌ হেৰি কৰা নহলে হেৰি কৰা নহলেে কিবা ৰাইচ কুকাৰ আনাতকৈ প্লেট এখন ওলাইছে অ পয়ত্ৰিশশ টকা লয় সেই প্লেটখন আনিলে তুমি কি চব দেখে বহাব পাৰিবা ষ্টিলো বহাবলৈ পাৰিবা তাৰপিছত আকৌ এয়া কাচান যে সেইবিলাকো বহাব পাৰিলা তাছত মাক পেছা পও বহাব পাৰিলা উম তাৰ পিছত আকৌ কি কয় এ তাৱা যে ৰুটি বনাই সে। চ মানে
অল ফিটিং বনাব অল ফিটিং মানে উঠাব পাৰিম কিন্তু আছে এটা আছে লাই যে দিয়ে সেইটো যে কি পিলেট কয় যে সেইটো মানে কি মই বহুত ভুল কাম কৰিলো। মানে এই হেৰি লতাৰ টিকেট এটা
অ', লটাৰীত লৈছিলা লটাৰীটো আৰু বেয়া তুমি হেৰি কৰি দা এ দোকানৰ পৰা ললে তুমি সেইখনতকে চব বনাব পাৰিবা লতাৰীৰ পৰা আমিও এটা লৈছিলো। মিক্সাৰ মেচিন পোন্ধৰশ টকাত মানুহজনে আনি মিক্সাৰ মেচিন আমি খালি চলাই এদিন খালি পিটিকা অকমান বনাইছিলো পিছত পিছত পিটিকা অকমান বনাব যাওঁতে বেয়া হল আঠা খাই গল হেৰিতটো। বাতিটো যে তলতে লাগি ধৰিলে আকৌ ৱাৰডাৰো জ্বলিলে। হে একদম তুমি হেৰি নকৰিবাচোন এইবিলাক আহ আহিলে একদম উম নলবা
অ মানে আহিলে মোক বহুত জোৰ জবস্তি কৰিলে বাইদেউ লওক বহুত ভাল ভাল বস্তু বহুত বস্তু পাবা বিচনা চাদৰ এখন পালো গাৱা দুটা পালো এখন শাৰী পালো আৰু হেৰি কি কয় আৰু কি পাইছিলো পাহৰিলো ৰ ত সেই প্লেট খন পাইছিলো পাই লৈ বোলে হে কৰিৈছো দুদিন বনালো কিন্তু বনালো কি হ'ল সেই প্লেট খনৰ যে চিচাৰ এটা আছে চিচাৰ টো ওলাই গ'ল
এ এইবিলাক ভালকে নবনাই নহয় সিহঁতে কিয় জানা তেতিয়া সোনকালে বেয়া হব তেতিয়া মানুহে আকৌ লব সেইটো কাৰণে তাহতে ভালকে কোম্পানী বিলাকে ভালকে নবনাই কিন্তু সেই দোকানৰ আনিবা হেৰি তাৰ পিছত তাত আকৌ হেৰি গেৰাণ্টি দিয়ে বোলে এবছৰৰ গেৰাণ্টি দিব বা দুবছৰ দিব সেনেকে দিব এইবিলাক কাম নাই নহয় এইবিলাক লব এই না
হয় মই তেতিয়া মানে নেজানিছিলো এতিয়া জানিলে তেতিয়াতো নললো হে পাঁচ হাজাৰ টকা লৈছে বুজিছা মানুহজনে মোক কিমান গালি পাইিছে কৈছে মই ইমান কাম বন টিভিটো আগৰ টিভিটো আগৰ কিস্তিত মানে, আৰু এটা হেৰি লতাৰি টিকেটত চাইকেল আৰু টি ক আৰু হেৰি কি কয় এটা কি ডাইনিঙৰ হেৰি এটা আছিলে টিট এটা আছিলে। হয় হে এনেকে তিনটা না চাৰি বস্তু আছিলে। টো মাৰিছিলো, সেই মাৰোতে। সেইটো মাৰোতে খালি টিভি এটাই, এটা নাম্বাৰ কাৰণে টিভিটো নেলাগিল অহ,।
হয় নেকি?
এটা নাম্বাৰ কাৰণে টিভিটো নেলাগিল।
এ কি কয় জানে প্ৰথমে কয় পইচা নালাগে এক টকাও নালাগে অ' আৰু লতাৰিটো কাটি। কেবা দুশ বা তিনিশ কাটিবা নহয়, একো নালাগে তাৰ পিছত যেতিয়া বস্তুতটো যেতিয়া লাগ। লাগা হয়। লাগে তেতিয়া ধৰিলে টিভিটো লাগিল বা ডাইনিং চিট এই লাগিল। তেতিয়া কি কৰে, তেতিয়া আধা দাম খোজে।
হয়। মই মানে সেইটো, অহ,। মই আধাটা মানে প্ৰথম মই এতিয়া হেৰি কৰিছিলে, মোক কৈছে এশ টকা লাগিব, এশ টকা দি। টিকেটটো লোৱা, তাৰপাছত যদি লাগি যায়, তেনেহ'লে তুমি মোক হেৰি সাত হাজাৰ টকা এটা দিবা। তেতিয়া হয়তো, তোমাৰ টিভিটো লাগিব পাৰে। নহ'লে ফেন এখন আছে। ফেনখন লাগিব পাৰে, ডাইনিং টো লাগিব পাৰে, চাইকেলখন লাগিব। যিটো বিচাৰে তাকে লাগিব কিন্তু মই মানে লাষ্টৰ কি ফাইভ জিৰ' না, কিমান আছিলে মই, সেই নাম্বাৰটোৰ কাৰণে। এটা নাম্বৰ কাৰণে মই মাৰ খাই গ'লো।
হয় নেকি, এই এইবিলাক সিহঁতে ছাল কৰে এই সিহঁতে মাৰি দিব। মাৰি দিব, সিহঁতে বুজি। পাই সিহঁতেৰ। কোনটো পাকে দিলে কোনটো পাকে যায়, সেই ডাঙৰ বস্তু নালাগে। কিন্তু যিমান বস্তু লৈ আহে, ডাঙৰ ডাঙৰ বস্তু লৈ আহে। ফ্ৰিজ লৈ আহে সেহেতে। লৈ আহে ৱাচিং মেচিন লৈ আহে চব লৈ আহে কিন্তু সেইবিলাক ডাঙৰ বস্তু নালাগে, এ। চব সৰু-সুৰা বস্তুৱয়ে লাগে। লাগিব মিক্সাৰ মেচিন, নহ'লে। বা আকৌ এ কিবা তুল এখন কিবা টিং এটা সেইবিলাক বস্তু হে লাগে এনেে সেইবিলাক বস্তু
নাই সিদিনাখন। হয়। সিদিনাখনৰ পৰাটো আৰু। মই একেবাৰে মানে বাদে দি দিলো আৰু, এই হেৰিটো কৰা লতাৰি টিকেট কটাটো বন্ধ। বাদ দিছো আৰু ইমান পইচা সনেে মানে মানুহজনে কৈছে এবাৰ যি দুবাক কৰিলা কৰিলা এবাৰ তুমি এটা কাম কৰা তুমি যোৱা য সেইফালে লাগে যদি মাৰ্কেটত যায় মাৰ্কেটৰ পৰা লৈ আহা গৈ। অকনমান ফুৰি অহাও হ'ল। আৰু তুমি বস্তুখিনি, নিজে চইচ কৰি চাই লৈ পেলাই আহিব পাৰিবা। কেনে মানে আপোনাক লগ ধৰিছো, মই মানে মাৰ্কেটত। অহ। এনে মানে বজাৰ চজাৰ যাই থাকো। কেইটামান বাজিত মানে ছটা সাতটা মান বাজিত যাম, ৰাতি গ'লে বেছি ভাল লাগে।
অহ' ৰাতি গ'লে বেছি ভাল, আৰু ভেজাল নাথাকে অহ, নহ'লে এবাৰ। হেৰি কৰিবা সোনকালে, ৰা-ৰান্ধা বঢ়া কৰি, থৈ যাবা তেতিয়া। তেয়া আমাৰ যিমান দেৰি হয় সিমানেই দেৰি হ'ব আৰু মোক তুমি সেই কি কৰিবা যোৱা ভাাৰাতে তুমি মোক উঠাই লৈ যাবা
হে যে গাড়ী আছে যে, তুমি টেনচন নকৰিবা আহা। টেনচন নকৰিবা যোৱাও টেনচন নকৰিবা, মই লৈ যাম লাগে যেদি।
অ' নহলে হেৰি কৰিবা আমাৰ আমাৰ এইটো পাাকেদি যাবা আমাৰ পদূলিতে উঠিম আৰু খোজ কাঢ়ি নাাজাব আৰু এতিয়া মোক বহুত গা বেয়া লাগি আছে। অহ, খোজ কাঢ়িব পৰা নাজাই।
হয়। কিন্তু দাদাক কৈ থৈ দিবা কিন্তু আগতে তেতিয়া মই যোৱা পাছত নকবা মই দাদা তাক নকলোৱে মই নেযাওঁ দে, অমুক তমুক নকবা সেনেকে। হয় হয় আগত হয় অ', আপুনিও সোনকালে ৰান্ধি বাঢ়ি লব। মইয়ও ৰান্ধি বাঢ়ি লওঁ তাৰ পাছত আৰামত যাম ৰাতি কেইটা বাজে বাজিব আৰু
অ, তেতিয়া নহয় ৰাধা বঢ়া খিনি যদি হৈ যায় তেতিয়া দেউতাৰ বা সেইটাই বাজক কথা নাই মোৰ হৰু ল'ৰা ছোৱালী নাই নহয় চব ডাঙৰে। এইয়া ডাঙৰ সৰু ল 'ৰা ছোৱালী
অ', সেইকাৰণে মানে এতিয়া মই আপোনাক ফোনটো কৰিলৈ ফেলে এতিয়া কৈ থৈ দিছো তেতিয়া বোলে আপুনিও তেতিয়া কিবা কিনি আপুনি কিনে যতিদি কিনিব পাৰিব
অ, মই অলপমান বস্তু ল মই আকৈ অলপমান বস্তু ল'ব লাগা হৈ আছে মোৰ এ হেৰি যে অৱ কি অ, ৰুটি বনাই যে বেনাডাল যে, এনে পিয়া দুখন তিনিখন আছে। সে কিনো বেলনা নাই, এই হেৰি বিশালত গলে মানে সেই বিশালত বুলে চব বস্তু পোৱা যায় নহলে বিশালতে যাম দিয়া।
অ', আপুনি আপুনি এতিয়া যতে নিয়ে ততে যাম মই মানে এই বজাৰ চজাৰ খিনি মানে ইমান চিনি পাওঁ এইফালে তাত মানে ৰেটটো যে লিখা হৈ থাকে মই ৰেটটো মানে কিমান আছে
অ', দামটো মানে দামতটো মানে তাত মানে এক দামেই লিখা হয় থাকে। তাত দৰ দাম মাৰিব নোৱাৰা তুমি? তোহেদৰ দাম মাৰিব নোৱাৰা কিন্তু, এতিয়া তাত দামটো যিমান দামেই থাকে ইমান সেইটো কাৰণে ভাল আৰু ধৰি লওক দাম সুধি থাকাকিব নালাগে। ধৰি লও চব বস্তুৰ দাম থাকে সৰু সুৰা বস্তু এটা এতিয়া যে এতিয়া যে মই বেলনাডাল ল'ম সেই বেলনাডালতো টিকেট এডাল লিখা থাকিব। কিমান দাম
হয় সেইটো কাৰণেটো আপোনাক লগ ধৰছো সেইকাৰণে আপোনাক লগ ধৰিছো যে তেতিয়া আপুনি আপুনি ধৰ দামটো কিমান লিখা হৈ আছে কি কৰিছে তেতিয়া আপুনি গম পাব মই এতিয়া ইমান গম নোপাওঁ। সেইটো কাৰণে আপোনাক লগ ধৰিছোঁ আপুনি এতিয়া স যাই সোনকালে কাম বন খিনি কৰি ল। কৈ মেলি লৈফেলে ওলাব হয়। তাৰ পিছত তেতিয়া মই মানে ক'ম আৰু দাদা কম অলপ পইচা পাই তেতিয়া যোগাৰটো বেছি
কৈছা মই বা ছোৱালীজনী ফুৰিব যাব যে তাক বস্তু অলপমান আনিব আছে আনিব লাগে। যদি পাওঁ পইচাে গোটেই। আনহলে মোল মোক পাঁচশ মান টকা ধাৰলে দিব পাৰিবা?
পাঁচশ হ'ব টেনচন নকৰিব।
অ', যদি মিলে মিলে আনিম বাৰু মোৰ মানে পইচা আছে এতিয়া বেংকত। এ টি এম দি উঠাব নাজানোযে মই সেইটো কাৰণে এতিয়া ছোৱালীজনী নাই ঘৰত। এতিয়া তুমি আকৌ পতককে লগ ধৰিলা। এতিয়া নগলেও নহয় সেইটো কাৰণে মই এতিয়া মই বস্তু কেনেকে টিপে কেনেকে কি কৰে সেইবিলাক নাজানো যে আকৌ উল্টা-পুল্টা হলে আকৌ কবা পইচা ক'বাত যাম। অ, এতিয়া হব দিয়া নহলে সোনকালে কাম কৰিলো আগৌ এতিয়া সোনকালে যাম।
হয় হয় হয় ৰাখো দিয়া।